হেল্ল হেল্ল' অ শুনিছো শুনিছো
বন্ধু খবৰ পাতি কোৱা মই এনে বহি আছো
অ আছো আছো এনেই আছো ৰবা মই এ বাহিৰৰ পিনে ওলাই আহিছো
অহ আজি ৱেডাৰ কেনে বতৰ কেনে আজি
বতৰটো আজি হেৰি হৈছে অলপ ডাৱৰীয়া টাইপ হৈছে
অ বৰষুণ দিব পাৰে পিছলৈ
অ বৰষুণ দিব পা পাই
চ আজি কিহৰ টপিকৰ ওপৰত কথা পাতিম বুলি ভাবিছা
আজি আমি টপিকটো হেৰিৰ ওপৰতে কথা পাতো মানে কি আজি তাতে ফিফা ৱৰ্ল্ড কাপ চলি আছে তোমাৰ বিশ্বকাপ খেল চোৱা নে তুমি
ফুটবল ইমান ন ফুট ফুটবল ইমান নাচাও ক্ৰিকেট চাও
ক্ৰিকেট চোৱা
ক্ৰিকেট চাও ক্ৰিকেট হয়
ক্ৰিকেট চোৱা নেকি তে ক্ৰিকেটৰ ওপৰতে আজি কথা পাতো
দিয়াচোন তুমি আগত কোৱা
তোমাৰ প্ৰিয় খেলুৱৈ কোন কে তৰ
এ ক্ৰিকেটৰ ক'ব গ'লে ধোনী আছিল ধোনীটো এতিয়া নাই চ বিৰাট কোহলি বিৰাট কোহলি তোমাৰ হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছা নে? হেল্ল'।